হেল্ল'
অঁ শুনিছেনে
অ' শুনিছো। অ, মই এ, আছো দিয়ক । আছো, আপুনি মৰিগাঁওতে থাকে নেকি?
অ', হয়, হয়, অ', কিবা কামত বিজি আছিলনে?
নাই ব বৰ্তমান নাই ল'ৰাটোৰ লগতে আছিলো তাৰপৰা সেই সি শুওঁতে বো ফোন এটা কৰো মই সেই আপোনাৰ নম্বৰটো বিনিতাৰ পৰা ললো উ ল টো দুবছৰ হৈছে। আহ
অঁ দুবছৰ হৈছে ন অঁ ঘৰতে আছে
ঘৰত নহয় মই বা ঘৰত আছো বা ঘৰত আছো মই মোৰ ঘৰ অ মোৰ ঘৰ যোৰহাটত
আপোনাৰ ঘৰ যোৰহাটত
উ, অহ, বিয়া হৈছে যোৰহাটত এনে মৰিগাঁৱত।
উম, উম।
সেইটোৱে আপোনাৰ ঘৰ?
মোৰ মানে মোহ এহ, এ, গুৱাহাটীত।
অ', অ'। এ, অ'।
বাকী এড্ৰেছ পাতি ইমান ক'ব নালাগ তেনেকে মানে সেইটো কাৰণে মই ইমান এ, খ-খোজা নাছি দিলোঁ উম, সেইটোৱে আৰু এ, ল'ৰাটো কোনে চোৱা চিতা কৰে, আপুনি ঘৰত থাকে ন' নে ক'ৰবাত কিবা কৰে?
নাই নাই মই হেৰি ঘৰতে থাকো। এতিয়া হেই ফহিবলৈ আহিছোঁ কাৰণে এ, ইয়াতে আছোঁ আৰু।
অ', অ'।
তাকে। বাকী হৈছ ছে, অ', মই ঘৰলৈ আহিছিলোঁ ফুৰিবলৈ, মানে মোৰ ঘৰতে
অ', অ', ঘৰলে গৈছিলে। অঁ কিমান দিনৰ কাৰণে গৈছে ঘৰলে? অঁ কিমান দিনৰ কাৰণে গৈছে ঘৰলে?
এমাহ হে হ'বহি।
অ', এমাহ হ'ব। অঁ আপোনাৰ লৰাটোৱেনে আৰু আছে? অঁ এমাহ হব।
উম্ উম্ লৰাটোৱে, লৰাটোৱে, লৰাটোৱে। লৰাটোৱে। উম্।
উম, উম, উম।
তাকে। বাকী কাম হৈছে গৈ।
কাম হৈছে। মোৰ মানে সেই এটা বজাৰ পৰা ডিউটি এটা আছে। এটাৰ পৰা দুটালৈকে, তাকে বুলো কথা পাতি লওঁ আপোনাৰ লগত। বহুত দিন কথাও পতা হোৱা নাই। অঁ আৰু ভাত পানী খালে? হেল্ল'
অকণমান দেৰি হ'ল। হেল্ল!
অ', অ'।
ৰাতি পুৱা খোৱা অলপ দেৰি হ'ল, সেইটো কাৰণ হেল্ল? শুনিছেনে বাৰু?
শুনিছেনে? অ', অ', এতিয়া শুনিছোঁ। ৰাতিপুৱা খোৱা দেৰি হ'ল। ভাত-পানী খোৱা হৈ গল নেকি?
নাই, নাই, শেষ হোৱা নাই। খাম হে। উম্। আপুনি খাই-কৰি লৈ আহিছে চাগে ডিউটি লৈ। হেল্ল? হেল্ল? হেল্ল? শুনিছেনে বাৰু? হেল্ল! হেল্ল? শুনিছেনে? হেল্ল' হেল্ল! শুনিছেনে? অ', শুনিছেনে বৌ?
অহ। শুনিছোঁ শুনিছোঁ। আপোনাৰ নেটৱৰ্ক নেটৱৰ্কৰ ইছ্যু আছে নেকি অলপমান?
মাজে মাজে হয় কেতিয়াবা।
অঁ অঁ। ইয়াতো নাই মানে। এনেতো মই পোৱা নাছিলোঁ মানে। আপোনাৰ আপোনাৰ পিনৰ পৰা নেটৱৰ্কৰ ইছ্যু আছে নেকি। মাজে মাজে কথা-বিলাক শুনা নাই যে। কতা গৈ আছে। অ' আপোনাৰ ঘৰত আৰু কোন কোন আছে? অ' অ' ভাত। খাই আহিছোঁ এইটোলে। একেবাৰে ওলাই আহোঁ যে ভাত পানী খাই আহোঁ। অ', আৰু টিফিনো লৈ আহোঁ কেতিয়াবা। উম, টিফিনো লৈ আহা যায়। সন্ধিয়া মানে দেৰি হয় আৰু চাৰে তিনিটা- চাৰিটামান বাজে।
উম-উম- উম
আপোনাৰ ঘৰত
ময়ে ঘৰত হাজবেণ্ড মই বাৰতো
ও হাচবেণ্ড, আপুনি আৰু লৰাটো। অ' হাজবেণ্ডে কত কত
নে তেওঁৰ ব্যৱসায় আছে। তাকেহে মই ঘৰত মানে অ' হেল্ল শুনিছা কেলে?
অ'- অ'-অ' এতিয়া শুনিছোঁ হাজবেণ্ডে কত কৰে? অ' -অ' হাজবেণ্ডে কত চা-চাকৰি কৰে? অ' ব্যৱসায় কৰে। অ'-অ'। অ' ঠিকেই টাইম দিব পাৰে চাগে ঘৰত
টাইম দিব ময় সুবিধা এটা হ'ব।
অ' সেইটো হলে ভাল হয়, ব্যৱসায় হলে নিজৰ উম মান নিজৰ-নিজৰ সময় উলিয়াই লব পাৰি আৰু। চাকৰি হ'লে ব-আকো ডেইলি -ডেইলি মানে নিৰ্দিষ্ট সময়ত যাব লাগিব আ ওহ্ আপোনাৰ উম বন্ধও খুব লিমিটেড থাকে, অকণমান দিগদাৰ। উম মোৰ ফেমিলি, মই আৰু হাজবেণ্ড, আৰু এইফালে হাজবেণ্ডৰ মা দেউতা আছে।
অ'-অ'-অ'-অ'-অ'
আৰু, বাচ্ছা হোৱা হৈ নাই বাৰু হ
অ, অ, নাই, নাই জব, অ অ ভাল খবৰ আছে। নিকি, হু-হু।
উম
অ'- অ'- অ', কেইমাহ এতিয়া?
অ', এতিয়া ছেভেন মন্স হৈ গল।
অ'-অ'-এই-উম, সে তই ভালকে ডক্ উম দেখুৱাওক মেলাওক, খোৱা বোৱা ভালকে কৰক সেইটোৱেই। টোপনি-ছোপনি টোপনিটো মেইন কিন্তু দেই, উম-উম।
ইয়াতে অকলে থক বা হয় যে, উম, কিন্তু এতিয়া মানে লাহেকে দুপনিটো অকণ কমিছে মোৰ
হয় নেকি? টোপনিটো কম হ'লে কিন্তু অকমান দিগদাৰ এটা হয়।
উমম এনেই টোপনি আহি থাকিছিলে নাজানো এতিয়াৰ পৰা টোপনি অকনমান কমিছে মানে সোনকালে আহ এই খুব টয়লেট যাব লাগে তিনিটামান বজাত তাৰপিছত আৰু পটকে টোপনি নাই। হে এনেকুৱা হৈছে
অ অ, মোৰ মানে কি হল মোৰ বাচ্ছাটো গাত থাকক মোৰ টোপনিয়ে নাহিলে। মই নুশুলে মানে মোক কমেও সেই প্ৰেগনেঞ্চি পিৰিয়ডটোত, পুণৰ মানে তিন মাহহে শুইছো নেকি। গোটেই প্ৰেগনেঞ্চি পিৰিয়ডত মানে।
অঁ।
একেবাৰে টোপনি নাহিলে। কিহৰ কাৰণে মোৰ কোনজনী - মই মানে নিজেও গম নাপাওঁ। এতিয়া আহে বাৰু এতিয়া শুওঁ এতিয়া কিন্তু সেই কি হল মোৰ, কি হৈছে মোৰ টোপনি নাহে মানে
এ সেইটো এতিয়া মোৰ হৈছে মানে। আপোনাৰ টোপনি আহে, যেতিয়া মই টয়লেট যাবলৈ উঠো যে, তাৰ পিছতে আৰু যে এই টোপনি ভাঙিলে মোৰ টোপনি পতকে নাহে আৰু তেনেকৈ এনেই বাগৰি থাকোঁ মানে
এতিয়া ডক্তৰক গুৱাহাটতে দেখুৱাই আছে নে নে মৰিগাঁৱত? প্ৰেচাৰ বহুত বাঢ়ি গৈছে।
সেইটোৰ কাৰণে অসুবিধা হৈছিল নেকি?
সেইটো কাৰণে তেনেকে একো প্ৰব্লেম নাছিলে, প্ৰেছাৰটো খালি বাঢ়িছিলে। এহ, কিন্তু প্ৰেছাৰটো সেই টোপনিৰ লগত নহল কেতিয়াবা এইখিনি সময়ত বোলে কাৰোবাৰ আপ দাউন হৈয়ে থাকে বোলে।
অঁ কিন্তু এনেই টোপনিৰ কাৰণেও, টোপনি কম হলেও প্ৰেছাৰ
হয় হয় হয়
কিবা কৰিব
ও, মানে মেডিটেশ্যন কিবা কিবি কৰিব দিলে। উম উম।
উমহু অ আপুনি এনে এই এম বিনীতাৰ লগত
অ বিন্তা মো
এ এনেকেই নেকি বাৰু?
হেল্ল
হেল্ল অ আপুনি বিনীতাৰ লগত কেনেকে চিনাকি অঁ আপুনি বিনিতাৰ লগত
বিন্টা মো ব বিন্টাই মই একেলগে পঢ়া
অ একেলগে পঢ়া
অঁ
অঁঅঁঅ অঁ তেনেকৈ চিনাকি হি আপুনি এই এইটো কৰা কিমান দিন হৈছে? নে এই কথা বতৰা পতা এইবিলাক কিমান দিন হৈছে? অ, দিন হৈছে ন। অ', ঠিকেই আছে।
উম তথাপিতো মানে বৰ বেছি দিন হোৱা নাই, কিন্তু মানে কিন ভাত নাই খোৱা ভাত খামহে। বনাই হোৱা নাই বনাই হলে খাম আৰু উম এ, এতিয়া এনেইতো ঘৰত মই বনাই এতিয়া বা ঘৰত আছো কানে তাই বনাই আছে আৰু।
অ বাঘৰত আছে কাৰনে তাই বনাইছে
তেকে আকৌ ডিউটি পা আহি পোৱা, আহিলো আহিলো আহিলো তাপা আহিলো। মৰিগাওঁ আঁছিলে।
অঁ তাৰপৰা হে এ বা-বাৰ ঘৰটো মানে তা তাতেই
বা ঘৰ নগাঁৱত।
অ নগাঁৱত।
উম লগপাই অ উ বনাই কৰি থৈ আহি ছেগে
অ বনাই থৈ আহো মানে, এই টিফিন লৈ আহো যে ফ্ৰুটছ লৈ আহো হো আৰু কেতিয়াবা হেই এ অউটচছৰ চিলা তিলা দে বনাই লৈ আহোঁ আ তাপিছত বনাই মানে মই থৈ নাহোঁ ৰাতিপুৱাই বনাই খাই আহো যে আকৌ গৈ পেলাই ইচ্ছা গলে মই বনাই খাওঁগৈ।
এই গমে গমে খায়, উম হেটোৱে
এই উম অকলে থাকিলে এতিয়া বাৰু মোৰ শাহু মা আছে, অকলে থাকিলে মানে মই হেৰি কৰোঁ, ৰাতিয়ে বনাই থৈ দিলো তৰকাৰীখন, নহলে ৰাতিপুৱা মোৰ বহুত দৌৰা দৌৰি হয়।
উম উম।
মোৰ বহুত দেৰি হৈ যায় সেইটো
অ' অ' সেইটো হয় বাৰু। অ' অ', সেইটো হয় বাৰু। তাকেহে, উম তাকে ঠিকে আছে ময়ো ভাল লাগিলে বাৰু, খালি নেটৱৰ্কে অকণমান ডিষ্টাৰ্ব কৰিলে, পিছত বাৰু আকৌ কৰিম।
অ', পিছত বাৰু আকৌ কৰিম। অ' অ' খালী এ এই এতিয়া আৰু মই কথা পাতিবলৈ নোৱাৰিম আৰু অলমান অ'।
হ'ব হ'ব। অ', হ'ব হ'ব, ডিউটিপা আহি লওক বাৰু দেই, থেংক ইউ।
অ' অ' ঠেং অ' কাম